হেল্ল'।
হেল্ল' শুনিছনে নে নাই?
অ', শুনিছোঁ।
হেল্ল' অ', প্ৰথমতে আকৌ। অ', এতিয়া শুনি আছো একো ৰিং চিং কৰা নাই কিবা কিবি কৰা নাই। এটো। এই দেটা ফোনটোতো তেতিয়া সেইটোৱে হ'ল নেটৱৰ্ক বেয়া আছিলে নেকি এতিয়া। হেৰি কৈছে গ'ল তহঁত এতিয়া কি দুইটা আহিলি নে।
অ', দুইটাই আহিলোঁ। আপুনি? এই আমি কিবা আপোনাৰ এ গুৱাহাটী। গুৱাহাটী ইউনিভাৰ্চিটি মাষ্টাৰ্চৰ এণ্ট্ৰেন্ঞ্চ আছিল যে।
এ তই অলপমান নেট পোৱা জেগেলা আহ।
অ', শুনিছে নাই।
তোৰ তাত নেট টো নাই নি ভালকে। অ', মই শুনিছোঁ কিন্তু নেটটো নান ভালকৈ অ', শুনিছোঁ।
অ', এই আমাৰ। ইউনিভাৰ্চিটি এনট্ৰেন্ঞ্চ আছিলে মাষ্টাৰ্চৰাৰ সেইটো কাৰণে মানে এই আপো তে হোষ্টেল বিলাকে হেল্প ডে বঢ়াই মানে। এ হেল জুনিয়ৰবলাকিবই লাগে সেইটো।
এলেকসা কি কয়নো।
এই আপোনাৰ যোনবিলাক মানে ষ্টুডেন্ট যিবিলাক কেণ্ডিডেটছ থাকে।
আহ।
সিহত খিনি মানে কিছুমানে কি হয় এ ৰুমচ কোন। কোনটো ৰুমত একজাম হ'ব সেইটো গম নাপায় মানে বা কোনটো বিল্ডিঙত হ'ব। অ', সেইখিনি মানে। অ', এণ্টেঞ্চটো কোনটো বিল্ডিঙত হ'বানে বুখিনিল্ডি থাকেতো।
ন এতিয়া যিখিনি ষ্টুডেণ্ট গৈছে, সেইখিনি এডমিশ্যন ল'বলৈ গৈছে ন এণ্ট্ৰেন্ঞ্চ দিবলৈ গৈছে।
অ', সেইখিনি এণ্ট্ৰেন্ঞ্চ দিবলৈহে গৈছে, এডমিচন আপোনাৰ টুৱেণ্টি নাইন থাৰ্টি এনেকুৱাত হ'ব।
আকৌ দেখোন সে সংগীতা যীয়ে ন সংগীতা যীয়ে প্ৰতিপ্যকীয়া আকৌ চিট পালো বুলি কৈছিল।
অ', সেইটো আপোনাৰ মানে গুৱাহাটী ইউনিভাৰ্চিটি আজি এডমিন। দুটা ৱেইট হয় মানে আপোনাৰ। তটা হৈ গল কি হয় শুনিছ নাই।
অ', শুনি আছোঁ ক?
অ', আপাৰ মানে দুটা ৱেড হয় এটা হৈ গ'ল, আপোনাৰ ইণ্টিগ্ৰেটেড খিনি যোনখিনিণ্টিগ্ৰেেড মাৰ। উম, মাৰ আৰ যিখিন যায় মান এ ই এম পি বুলি কয় ফাইভ ইয় ইটিগেড মাগেম। সেই এতিয়া আমি যিটো পঢ়ি আছো সেইটো কাৰণে আপোনাৰ কি হয় ক্লাছ টুৱেলভৰ যিটো। পাৰ্চেণ্টেজ সেইটোৰ ওপৰত বেচ কৰি পেলাই তাত। এডমিশন দিয়া হয় আনাৰ বেচ অ ফৰ্চ হ মানে ইংলিছটো কম্পালচৰি হয়। আৰু তাৰ লগতে আপোনাৰ ব কি যোনকেইটাত হায়ষ্ট মাৰ্ক পায় সেই হায়ষ্ট মাৰ্ক কেৰি কৰা। চাবজেক্টকেইটা আ মিলাই পেলাই চাৰিটা চাবজেক্টৰ মানে বে ফ'ৰ চাবেক্টৰ পাৰ্চেণ্টেজটো চাব। সেইটো হিচাপত ইণ্টিগ্ৰেটেডত এডমিশচন হৈ যায় হয়
কিৱ কিৱেত দিব নালাগে তেখেতে
কিৱেত মানে?
কিৱেত কিৱেত পৰীক্ষাটো যে কিৱেত পৰীক্ষাটো যে। অ চি ইউ তি নে কিৱিত।
অ', অ', চি ইউ এ তি এই মানে সেই চি ইউ এ তি টো হয় চি চি ইউ টিৰ পৰা দুটা চিট থাকে অকল কিন্তু বাকীটো মেৰিট বেচিছ।
চি ইউ ই টিৰ পৰা দুটা চিট
অ', দুটা ছিট ৰিজাৰ্ভ থাকে বাকী বাকীখিনি মেৰিট বেচিছ হয় এতিয়া আপোনাৰ সংগীতা বা এ সেই ছোৱালী প্লাছ আপোনাৰ আৰু কোনোবা আপোনাৰ এই জোৱাবি আ এজনী ছোৱালী সিহঁতকেইজনী অ', অ', সিহঁতকেইজনী। পাইছে এই এই মেৰিট বেচিচত। সিহঁতৰ যিটো পাৰ্চেন্টেজ আছিলে সেইটো বেষ্ট অফ ফৰ চালে বেষ্ট অফ ফ'ৰ চোৱাৰ পিছত সেই ত এডমিশন আগতে হৈ গ'ল এ আজি এমাহ মান আগতে হৈ গ'ল সেহেতৰ এডমিচন। তাৰপিছত বাকী আকৌ এই ৰিচেণ্ট পালে নহয় তায়ো
অ', তাইক সেই মেৰিটত পাইছে।
অ', তায়ো মেৰিটত পাইছে তাই বেষ্ট অফ ফৰটো চালে অ', অ', মেৰিটতে পালে তাই তাই পালে এন্থ্ৰ'প'লজিত
অহ সেহতকেজনী, সেহেতকেইজনী।
ইহঁতে পলিটিকেলত পাইছে নেকি আহ ভোলাবি এইটো পলিটিকেলত পাইছে বাকী জোৱা কেইজনী কিহত পাইছে নাজানো দেই।
ৰ এতিয়া এটা কথা নয় চি ইউ টি চি ইউ ই টি বুলি যিটো যে আছে
অহ।
হেল্ল' সেইটো দিন দে তোৰ অ', সেইটো গোটেই অল অভাৰ ইণ্ডিয়াৰ কাৰণে নহয় জানো?
সেইটো অল অভাৰ ইণ্ডিয়াৰ কাৰণে অ'।
অ', তাত কোনোবাই দেল্হী ইউনিভাৰ্চিটিতো পাব কোনোবাই জে আন উটো পাব
জে উ ন ট পাব অ'।
অ', কোনোবাই এ গুৱাহাটীতে পাব কোনোবাই তেজপুৰ তেজপুৰতে পাব
অ', সেইটোৱে যোনে য'ত এপ্লাই কৰে মানে অ'।
কিন্তু কথা হ'ল কি এতিয়া কি সেই চি ইউ ই টি পৰীক্ষা দি পেলাই গুৱাহাটী ইউনিভাৰ্চিটিত মাত্ৰ দুটা ষ্টুডেণ্টে এডিচন ল'ব পাৰিব নেকি?
অ', অকল দুটা চিটহে ৰিজাৰ্ভ থাকে আজি এতিয়া মানে সেইটো কৰা হ'ল। এই ফৰ ইণ্টিগ্ৰেটেড প্ৰগ্ৰাম।
অ', তহতে চি ই টি দি পেলায় পোৱা নাছিল জানো?
নাই আমাৰটো মেৰিত বেছি আছিলে
অ', চি ইউ ই টি নাছিলে নি?
চি উ টি নাছিলে। আৰু এটা এনট্ৰেন্ঞ্চ হয় ইণ্টিগ্ৰেটেড ইটিগ্ৰেটেড বি এড যিটো হয় বি এ প্লাছ বি এড বা বি এছ চি প্লাছ বি এড এইটো কাৰণে এন্ট্ৰেঞ্চ হয় সেইটো এন চি ইটি বুলি কয়। নেচনেল কমান এণ্ট্ৰেন্স টেষ্ট সেইটো সেইটোৱ গুৱাহাটী ইউনিভাৰ্চিটিত এইছৰ পৰা নতুনকে পাৰ্ট হৈছে।
তাৰমানে এ মাষ্টাৰছ ইণ্টিগ্ৰেটেডৰ কাৰণে চি ইউ ই টিৰ পৰা এটা চিট অ দুটা চিট।
দুটা চিট অ।
অ তাৰপিছত এ মেৰিট বেচিছত কেইটা চিট থাকে?
প্ৰতিটো আমাৰ ডিপা, আমাৰ ডিপাৰ্টমেণ্টত টুটেল চিট হৈ গ'ল আপোনাৰ পোন্ধৰটা।
অ ঠিকে আছে। এতিয়া তহঁতৰ এতিয়া যে লেটেষ্ট
অ।
এ এনট্ৰেঞ্চ হ'ব তাৰ মানে ডিপাৰ্টমেন্ট বিলাকত আকৌ এডমিচন হ'ব।
এইটো হ'ব মাষ্টাৰ্চৰ কাৰণে। যোনখিনি ইণ্টিগ্ৰেটেড প্ৰগেম নহয় যোনখিন অলৰেডি গ্ৰেজুৱেশ্যন কৰি আহিছে।
উম।
সেই গ্ৰেজুৱেশচন কৰি পেলাই যোনখিনি মাষ্টাৰছ কৰিম বুলি ভাবিছে। সিহঁত কাৰণে ইতিয়া অ গুৱাহাটী ইউনিভাৰ্চিটি প'ষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট।
অ ন এতিয়া এম এ এডমিশনটো কেৱল মাৰ গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিটৰ ওপৰত ডিপেণ্ড কৰি নহয় নেকি?
নহয় নহয় নহয় সেইটো এট্ৰেন্ঞ্চ হয়।
নহয় আগতেতো এনেকুৱা আছিলে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টে এন্ট্ৰেন্ঞ্চ দিব নালাগে। ডিব্ৰুগড়ৰ কোনোবা যায় গুৱাহাটীত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা যদি কোনোবা যায়, সিহঁতে এন্ট্ৰেন্ঞ্চ দিব লাগে।
অ এতিয়া চবেই দিব লাগিব।
এতিয়া গুৱাহাটী ইউনিভাৰ্চিটি আন্দাৰৰ যিখিনি কলেজ আছে তাৰ পৰা বি এ পাছ কৰা খিনিয় গুৱাহীটি ইউনিভাৰ্চিটি এডমিছন ল'বলৈ এণ্ট্ৰস দিব লাগিব।
অ'এণ্ট্ৰেন্স দিব লাগিব।
অ' সেইটোৱে।
এতিয়াত তহতে হেল্প ডেক যিটো আছিলে, সেইটো মানে ইণ্টিগ্ৰেটেডৰ কাৰণে নহয়।
অ' ইণ্টিগ্ৰেটেড নহয় ইহঁত খিনিৰ কাৰণে। যোনখিনি পি জি ইটি পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেঞ্চ টেষ্ট দিব গৈছিলে।
ইণ্টিগ্ৰেটেড কাৰণে হেৰি নহয় নেকি এণ্ট্ৰেঞ্চ নহয়
সেই এইটো এণ্ট্ৰেন্ঞ্চ নহয়। এইটো এ আপোনাৰ হে পাৰ্চেণ্টেজ চাই।
অ' এইটো মই আকৌ সেই বস্তুটো কমপ্লিটলি চি ইটি হেৰি উলাইছিলো।
অ' এইটো চি ই তি তাতে সেইটো থৈ দি যাব পাৰে, চিউটি থৰি যাব পাৰে নহ'লে
নহ চিট কম আছে।
অ চিটটো কমেই
এতিয়া এই চি ইউ ইটি যোগেদি গ'লে সেই শিক্ষাটো যদি দিয়ে তেতিয়া হ'লে মানে কম পাৰ্চেন্টেজতো সেই পৰীক্ষাটো য পাছ কৰে পাই যাব।
অ' কিন্তু এতিয়া মানে ইহঁতকেইজনী ধৰক অ'
নহয় তাত মানে পাৰ্চ অ এহেঁতে এতিয়া চি ইউ ই টি দিছিলে নে নাই?
চি উ ই টি নাই। সিহঁতৰ বেষ্ট অ ফটো চাইছে ইহঁত দুজনী চাগে নাইনটি ফাইভ প্লাছ আছে, বেষ্ট অফ ফ'ৰ। চাৰি
অ' কি কিন্তু এহতে এ সেইটো পৰিক্ষা দিছিলে নে জানো?
চি উ ই টি দি দিব পাৰে। অ এইটো ইহঁতৰ অ' চিট অল মানে চি ইউ টি কি হৈছে আমাৰ ইউনিভাৰ্চিটি ইণ্টিগ্ৰেটেড এডমিশনৰ আগতে হৈ গৈছে। সেইটো জুবলিও দিছিলে।
কমন কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট
অ'কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট এইটো অ।
তহঁতে সেইটোটো দিছিলি।
অ' সেইটো দিছিলোঁ সেইটো অ আমি চি উ ই টি দিছিলোঁ এন চি উ টিও দিছিলোঁ। ত' উম আমাৰ মানে চি উ ই টি মাৰ্ক যিটো আহিছিলে সেই তো আমি গুৱাহাটী ইউনিভাৰ্চিটি পাই গ'লো হয় মানে সেইটোতো পালোঁ হয়।
অ।
মেৰিট বিচত অলৰেডি পোৱা গ'লেই মানে।
এডমিছন কোনখিনি প্ৰথম হয় চি উ ই টি দিয়া খিনি প্ৰথম হয়নে সেই। মেৰিটৰ খিনি প্ৰথম হয়।
মেৰিট বেচিছৰ খিনি প্ৰথম হ'ব।
মেৰিট বেচিছৰ খিনি প্ৰথম হয়।
প্ৰথম হয়।
তাৰপিছত চি উ ই টি খিনি হ'ব।
তাৰপিছত চি উ ই টি হয় অ।
অ এইটো অকল গুৱাহাট ইউনিভাৰ্চিটিৰে দুটা চিট ডিপাৰ্টমেণ্ট ৱাইজ দুটা চিট নহয়।
ডিপাৰ্টমেণ্ট ৱাইছ দুটা ছিট থাকে অ।
অ তাৰমানে এইটো চাবজেক্ট ৱাইচ থাকিব য়েচ। তাৰমানে সেইটো গোটেই ইউনিভাৰ্চিটিখনত বুলি নহয়।
নহয় ন-নহয় অ সেই ডিপাৰ্টমেণ্ট ৱাইজ তেনেকে থাকে মানে দুটা দুটা।
অ ডিপাৰ্টমেণ্ট ৱাইচ চাবজেক্ট আৰু।
অ চাবজেক্ট সেইটোৱে।
চাবজেক্ট অ চাবজেক্ট ৱাইচ তাৰমানে ইংলিছ ডিপাৰ্টমেণ্ট ইংলিছ চাবজেক্ট। তেনেকে ধৰি লোৱা এন্থ্ৰপলজি এন্থ্ৰপলজি তেনেকে এইটো সেই বস্তুটো। কেৱল গুৱাহাটী ইউনিভাৰ্চিটিতে। দুটা চিট নে নাই তেজপুৰতো দুটা তেনেকে ধৰা মানা কথা আছে নে
এ আপোনাৰ কি হয়। এ তেজপুৰ ইউনিভাৰ্চিটিত আকৌ চি উ ই টি পৰা দি চিট ৰিজাৰ্ভভেচনটো বেছি।
অ হয় নি।
অ তাত সেইটো ছিট ৰিজাৰ্ভভেচন হয় অ তাত মেৰিটটো কম।
তাৰ মেৰিটটো কম হয়।
অ মেৰিটোটো কম হয়।
অ, অ তহঁতৰ এতিয়া গৰম বন্ধ চলি আছে।
অ।
আকৌ কালি নে পৰহি বানপানী কোনা-কোনোবা তাত আছেই নেকি একদম পুৰা দূৰৰ। গুৱাহাটী ইউভাৰ্চিটিৰ ৰুমৰ ভিতৰতে মাছ ধৰিছ
অ এইটো হেৰি। আপোনাৰ যোনখিনি এ কিবা। ষ্টুডেণ্ট ইউনিয়ন যোনখিনি মেচ মেম্বাৰচ আছে তাত।
অ।
ষ্টুডেণ্ট ইউনিয়নৰ মেম্বাৰছখিনি মানে এতিয়াও তাতে আছে ইউনিভাৰ্চিতে সিহঁতখিনি আহিব পৰা নাই মানে কিবা কিবি। হোষ্টেল চোষ্টেল এইবিলাক এ সেই মেৰামতি কিবা কিবি কামত লাগি থাকিব লগা হৈছে যে। এ সিহঁত খিনিয়ে কি হ'ল এ-এই সেইটোৱেই। আমাৰ ইউনিভাৰ্চিটি অথৰিটিয়ে ইমান এইবিলাক হোষ্টেলছ বিলাকত গুৰুত্ব দিয়া নাই। এই যিটো এই। টি এইট বুলি বইজ হোষ্টেল আছে এ টি এইট বইজ হোষ্টেলটো আপোনাৰ একদম কিবা এ জলাশয়বিলাক যে সেইবিলাকৰ কাষতেই তাত এই এনেকে এজাক বৰ ষুণ দিলে গোটেই পানী সোমাই যায় সেইটো খুব অৱস্থ
এইবিলাক ষ্টুডেণ্ট থকা ৰুম নে।
অ সেইটো ষ্টুডেণ্ট থকা একদম অৱ ষ্টুডেণ্ট থকা সেইবিলাক।
অ সেইবিলাক কি ইউনিভাৰ্চিটি গম নাপায় নেকি
ইউনিভাৰ্চিটি‌ সেইটোৱেই মানে কি কৰে পইচাটো আহি পেলাই সিহত আহে কিন্তু উম পানিং কৰে গভমেণ্টে কিন্তু সিহঁতে এইটো এ খাই দিয়ে আৰু গুৰুত্ব গুৰুত্ব নিদিয়ে সেইবিলাক সেই সেইটো কাৰণেবাৰ কি হ'ল গোট পি এছ ষ্টুডেণ্ট ইউননৰ ইউনিয়নৰ গোটেই মেম্বাৰ আছে কি হ'ল, তাত ৰই দিলে! এই বন্ধটো সিহঁতে, এইটো এ এইটো এগেনষ্টত মানে পুৰা প্ৰটেষ্ট আৰম্ভ কৰিলে! তাৰপিছত, সেইটো কাৰণে এতিয়া লাহেকে আকৌ, বয়জষ্ঠ বন নতুন বয়জ কিবা ষ্টাৰ্ট কৰিছে আৰু বনোৱাত!
এতিয়া, তাত লোৱা থাকে নাথাকে এতিয়া!
অ, তাত যিখিনি থাকিব! সেইখিনি চিফ্ট কৰি দিব! মানে, সেইটো বহুত পুৰণা হোষ্টেল আছিলে, মানে, কি হ'ল বহি বহি, বহি গুচি গ'ল! হোষ্টেলটো
হেঁ, অঔ
বহি গল মানে,
সেইটো আৰ চি জি আৰ চি জি নহয় ন মানে
নহয়, এতিয়া আমাৰ যোনটো হোষ্টেল! আঁ, আমাৰ হোষ্টেলত পানী কেতি, এতিয়াও নহয়! কাৰণ, একদম পাহাৰৰ কাষতে আমাৰ, োেল এইখিনি যেইটা চাউথ কেম্পাছৰ হোষ্টেল আছে স সাত মাইল কেম্পাছ অ অ বুলিও কয় সাত মাই গ কামাছত যিেইটা হোষ্টেল আছে সেইটা কতিয়া পানী নহয়! মানে, একদম এ আপাৰ লেভেলত আছে মানে, ইয়াত, আপোনাৰ তাত যদি পানী আছাম টাইপ অ, এই